আ।
কি কৰিছ?
এয়া চাহ তাহ খাই কই এয়া আম কেটামানো কাটিলো আমো খালোঁ চাহো খালোঁ খাই লৈ বহি আছো।
বহি আছ কাপোৰ কাম কৰা নাই।
নাই নাই কৰিমআও এতিয়াআও সাতটা বাজি গৈছে চাৰে সাতটা বাজি গৈছেহে হয়।
ভাত নবনাও?
ভাত বনাম দেইকে বন ভাত দেইকে বনাও যে। ন ন চাৰে নটামান বজাত বনাও হে।
উম।
উম এতিয়া কাপোৰ চিলোৱা কাম আছে কাপোৰ চিলাম অলপ।
অ কেইযো ফেবিক কৰিলি?
আজি আজি দিনৰ এযোৰে কৰি থৈ দিছো আজি এলাহ লাগিলে কৰিবলৈ মানে কৰা নাই কৰিম আৰু কৰিবলগীয়া আছে। মানে ফ হেৰি নাইকিয়া হ'ল ৰং নাইকিয়া হৈ গল মানে হেইকাৰণে কাইলে আনি পেলাই কৰিব লাগিব আও।
অ হেইযো গুলপীয়া যো অৰ্ডা আছে নে কি?
অ এযোৰ অৰ্ডা আছে।
অ ভাল লাগিছে কাপোৰযোৰ দেখিবলৈ।
অ হেযোৰ হেয়া বেচিলো।
উম মোকো এযো বনাই দিবি চোন তেনেকে। আ আ। মোকো এযো বনাই দিবি তেনেকে।
দিব লাগিব দে বনাই কটনৰ কাপোৰ নাই অ কটনৰ কাপোৰ আনিব লাগিব তেতিয়াহে।
এ কটন নালাগে মোৰ।
এইযটো কটন আহে, কটন ন আহে এতিয়া গৰমত পিন্ধি ভাল লাগে।
অ,
এতিয়া কটনৰ গৰমত পিন্ধি ভাল লাগিব এইযোৰ কটনৰ কাপোৰহে যি যোৰ দিয় মই ফটো দিছোলো তোক।
অ তে হে পুৰা কটন কম কমীয়াত। টো নহয় আহ?
নহয়, নহয় ধুই দিলে একদম নৰম হৈ যাব ভাল আৰু
অ তেনেকুৱা হলে ভাল নাই কিছুমান যে খ খীয়া হৈ থাকে সেইব। তোমাক দেখি বেয়া লাগে।
নাই এইয ধুই এতিয়া মাৰ আছে যে মাৰো, থকা কাৰণে খ- খমে লাগিছে দুবাৰ মান ধুই দিয়া পিছত। কাপোৰযোৰ নৰম হৈ যাব এইটো।
অ ফেবিকো বেয়াহৈ নাযায় আৰু?
নেযায়, নেযায়, নেযায় বেয়া হৈ নেযায়, ফেব্ৰিক কৰিলে বেয়া হৈ নাযায় ন ফুল লগাইছো আৰু ফেব্ৰিক কৰিছো।
অ', অ' ফুল কপা লগা, লগা দিছ।
অ ফুল লগাইছো?
এইখিনি ফেব্ৰিক কৰিছো, আৰু ফেব্ৰিকতটো এনেও নাযায়। উঠি নাযায়, মই আগতে কৰিছিলো নহয় উঠি নাযায় বাৰু।
উম,
উম, উম, উম।
ফুলো, ফুলো লগাইছো আকৌ ফুলটো, এইবিলিক ফুলটো আৰু এইযোৰ আৰু এযোৰ বনাই পেলাই মাজতে, এ আমাৰ গাঁৱৰ বোৱাৰী এজনীক বেচিছো। আজিলৈকে পিন্ধি আ কিমান ঘৰতে, তাই ওল তল গ'লেও পিন্ধে ধুুৱেও কেইবাৰও ধুৱেও, তাই আকৌ আজি মোক কৈ চে বনাই দিবলে, মোক কৈছে তুমি আগতে বনাই দিয়া কাপোৰ এযোৰ আক বনাই দিবাচোন ইমান ভাল লাগে ভাল লাগে। কাপোৰযোৰ পিন্ধি, গৰমত পিন্ধি ভাল লাগে, আৰু মানে মোক আক কৌ এযোৰ বনাবলৈ তাই অৰ্ডাৰ দি আছে, এতিয়া কাপোৰ আনা নাই মই যাব পৰা নাই আনিবলৈ।
কাপোৰ কিনি আনা, কাপোৰটো কিমানত আন?
কাপোৰতটো, এশ চল্লিশ টকাকে আনো।
উম।
কেতিয়াবা এশ চল্লিশ টকা নহয়, দুশ টকা এইটো কটন কাপোৰতো ভাল কাপোৰতো দুশ টকা এযোৰ আছে ডেৰশ টকীয়া। আৰু এনে মিক্স পাত যোৰ, আঢ়ৈশ টকীয়া।
উম এই কটন ভালতো লাগে হয়।
অ এইটো ভালটো এইটো দুশ টকা, দুশ বিশ টকাও লয় দুশ টকাও লয় মানে শ কে কিনিলে দুশ টকা দি দিয়ে যদি তই দুযো তিনিযু কি কিন তেতিয়া দুশ বিশ, দুশ টকা দুশ বিশ টকা লয়।
উম বেচা হ'লেতো কম বেছিকে লৈ আহিবি বানদল আহিবি আৰু। মানুহেটো লব এ ন।
অ মানে কি একেবাৰতে আনিবলৈ পইচাটো নো পইচাটো কমি যায়টো সেইকাৰণে মানে, এটা বস্তু আনিলে নহব নহয় আকৌ বেলেগ বস্তু কিনিব নালাগিব?
অ ৰং চং বিলাকো কিনিবা লাগিব।
অ তাৰমানে, এ ত পইচা সৰহকে গোটাই লৈ ধৰি লও আনিব লাগিব মই আকৌ সেইটো মোৰ ঘৰো চলাব লাগে সেয়া পইচাই। আকৌ এ মানে নাতিব গৈ যে সেইকাৰণে মই চাৰি পাঁচযন আনো আৰু কৰো আকৌ বেচো আকৌ এনেকে আনো আৰু।
উম, উম।
আৰু কৰি, কৰি থৈ দিলে কি হব হয়। বেচিবই লাগিব।
অ বেছি লগতে বেছিব লাগিব তেতিয়াহে লাভটো হ'ব আকৌ।
আছিলে মানে পইচাটো ওলাব অ। এই যেতিয়া কৰি থাকোতে গ্ৰাহক ওলালে, কৰি আছো এনাখন কলে মই যাম বুলি এনেকে বোলো হ'ব। গ্ৰাহক ওলাল বাৰু। এইযোৰ খা শ টকাৰে এৰি দিলো।
অ ভালে হৈছে দে।
উম নাই এযোৰ ফুল বেছিকে লাগিল যে অকমান বেছি হ'ব লাগিছিলে এতিয়া নিজৰ ঘৰৰ বোৱাৰী এজনীক লাগে আৰু।
উম।
সেইকাৰণে তেনেকে এৰি দিলো আৰু।
ফেব্ৰিকটো বেছি কৰা গৈছে, হয়?
ফেব্ৰিকটো কম খৰচ হয় ফেব্ৰিক কৰিলে অকল ফেব্ৰিকটো কৰিলে কম খৰচটো কম হয়।
ফুল কেইটা ডাঙৰ হৈছে যে, দীঘল দীঘল।
অ নাই তথাপিও ফুল হেৰি ফেব্ৰিকটো কৰিলে ফুলটো ফুলটো যিমানে হেৰি নহয় ফেব্ৰিকটো কমকে খায়। এইটো ফুলটো লগালে ফুলটোৰ দামতটো কাটা যায় যে
অ অ অহ।
মিটাৰত, ডাঙৰ ফুলতটো মিটাৰত পইয়ত্ৰিশহে আহে। সৰু
এইবিলাক অনলাইন আননে? অন অনলাইন আন? নে কিনি আন দোকানৰ পা? অ।
আৰু মাজে -মাজে সেই অ, মাজে - মাজে হেৰি আনো। দোকানৰ পৰাও আনো, উম। দোকানৰ পৰা আনো, দোকানৰ পৰা আনো অ, বেছি বেছি ভাগ, প্ৰায় ভাগ দোকানৰ পৰাই আনো, অনলাইনৰ পৰা নানো আৰু
উম। মই এই ফেব্ৰিক কৰিব এলাহ লাগে যে, এই কাপ কাপোৰ বওঁ যে, হেই বোৱা কাপোৰকে ফুল চুল তুলি তেনেকে বেচো হলে ফেব্ৰিক কৰা কাপোৰ পিন্ধিব মন যায় ন, বোৱা কাপোৰ বোৱা কাপোৰ কেইযোৰ পিন্ধো ধৰি ল
তাৰমানে কি জান- জান? বোৱা মানুহে বোৱা কাপোৰ পিন্ধি বেয়া পায়।
অ, সে আমি এতিয়া বেয়া পাও সে পিন্ধিব
আমি আমি এতিয়া বোৱা কাপোৰ বিচাৰি আছো, ফেব্ৰিক কৰা কাপোৰতকে আমি বোৱা কাপোৰ পিন্ধিব মন গৈ আছে। ফেব্ৰিক কৰা মানুহৰ ফেব্ৰিকৰ কাপোৰ পিন্ধি এলাহ লাগে আৰু।
উম। সেই নিজে বয় পেলাই নিজে পিন্ধিব এতিয়া বেয়া পাওঁ আৰু
অ, আমিও কাপোৰ এযোৰ লগাম আৰু, অ। আমিও লগাম এতিয়া কাপোৰ ভাবি আছো, বম গামোচা গামোচা অলপ অ মানুহো বেলেগেও বিচাৰিছে
উম।
সেহেতে মানে আৰু এজনী বোৱাৰী সতি দুইজনী লগ লাগি দুখন শাল পাতি এই গামোচা এজনীয়ে গামোচা লগাম, এজনীয়ে এ এনে উকা চেট লগাম
মই উকা ছেট কেইযোৰমান বই দিলে ফেব্ৰিক কৰি দিব পাৰিবি চাগে ন?
অহ।
অ
অ বোৱা কাপোৰ আৰু আচলতে কি জান, যদি বয় পেলাই দিয়, তই উকা ছেটটো নালাগে।
অ।
মানে তই কিনিব নালাগে ছেত, তই যদি ব-বয় আছ কাপোৰ
অ'।
তাতে উকা চেতটো তই হেৰি কৰি দে
অ', উকাকে বয় দিম
অ', উকাকে বৈলে পিন্ধিবলৈ ভাল পাবি, ফেব্ৰিক কৰিব নালাগে তেতিয়া ফুল লগাই ডিজাইন দি বনাই বনাই হেৰি কৰি দিলেই হ'ব তোক।
অ', তেনেকুৱাকে কৰি দিবি আৰু
ফেব্ৰিক কৰিব নোৱাৰিম কিন্তু বোৱা কাপোৰত।
এই, বোৱা কাপোৰত বেয়া ন'?
অ', বিয়পি যায়, ফু-ফুল লগাই দিম।
অ', ফুলটো লগাই দিলে ভাল হ'ব।
ধুনীয়া -ধুনীয়া ডিজাইন -ডিজাইন কৰি ফুলটো লগাই দিলেও হ'ব। আকৌ ভেল আৰু আৰু ভেলভেট কাপোৰটো কিনি আনি পাত চাত বনাই একদম ফুল ডিজাইনৰ পাত কাটি অকনমান সৰু সৰুকে লগাই দিলেও ধুনীয়া লাগিব।
উম, মই সেই উকা বৈ বৈ দিম তই তাকে কৰি দিবি দে মোক।
অ', সেইফালে উকা কেইজোমা বৈ দিবি কাৰোবাক গ্ৰাহক লাগিলো তেতিয়া ধুনীয়া উকা কাপো এনেকে বনাই দিলে বেচাও যাব।
অ' বেচাও যাব।
অ' মই বনাই দিম, তই বেছিও দিব পাৰিবি।
উম, উম, উম, সেই তেনেকুৱাকে কৰিব লাগিব।
কাপোৰ লগাইছ' জানো, নাই লগোৱা।
কাপোৰ লগাই আছোঁ মই।
কি কাপোৰ লগাইছ'?
মই এয়া চাদৰ লগাইছিলোঁ, কাটি উঠিছোঁ, এতিয়া বোলো আকৌ চেট কেইযোৰমান লগাও আৰু।
উকা চেট বনাচোন মোৰ মোকো এযোৰ দে বনাই পেলাই।
উম, দিবা লাগিবা দে, বৈ পেলাই।
দুজনীয়ে দুযোৰ বনা, বনাই পেলাই মই ফেবিকৈ ধুনীয়াকে ফুল চুল লগাই দিম। হেলমেটটো কিনি আনি ধুনীয়া ফুল মানে সৰু সৰুকে লগাই দিম ফুলটো ডিজাইন ধুনীয়াকে একদম।
কি ৰঙৰ লগালে ভাল হ'ব বাৰু?
তই যি ৰং পিন্ধ তো-তোৰ ৰংটো দি দিবি, মোৰ অকন কাঢ়া দিলেও কথা নাই মোৰ ৰংটো।
অ' নহয় ধৰিলে এটা ৰং আনি পেলাই সেইটো ৰঙতে বলে বেছি উজ্জ্বল হয় ন'?
অ', ন' দুটা কালাৰ বলে ভাল লাগিব, চব বৰঙতে চব কালাৰ ব'ব পাৰে হয়।
অ', পাৰি মই ভাবিছোঁ এইবাৰ পদ্মিনীটো আনি পেলা বওঁ নেকি মাছ আযেটো নবওঁ।
অ'।
কদমিনী সূতাটো ব'লে ভাল হ'ব নিকি।
অ', অ' সেইটোকে লগাবি।
ন' মই ভাবি চুৱে মাছ আজি খুদা আ, হেৰি কাটি উঠিছোঁ এতিয়া বোলো পদ্মিনী সুতা আনিহে লগ গাম আহি বুলি ভাবিছোঁ।
অ', পদ্মিনী সূতাটোকে ব' পদ্মিনী সূতাটো ভাল লাগে। পিন্ধিও ভাল লাগে।
অ'।
অ', অ', সূতাখিনি কিমান পৰে মই দি দিম আৰু।
উম। চাওঁ আকাশে ৰংটো বেঙুনীয়াটোহে আনি দিওঁ নেকি বোলো।
অ' বেঙুনীয়াটো ভাল লাগিব, পাৰ্পুল কালাৰ নিচিনাটো দিলেও ভাল লাগিব।
উম, মই সেই চাদৰ দুখন বৈ থৈছোঁ নহয় বগাত পাৰপল কালাৰটো দি পেলাই।
অ'।
তাত গোটেইখনতে গোটেইখনতে ফুল বাচি থৈ দিছোঁ। দেখ কিবা ধুনীয়া হৈছে যেনিবা।
চেট বনাও যদি বনাও যদি বেচ যদি ক মই মানুহ গ্ৰাহক লগাই দিব পাৰিম। বে এ বোৱা চেট গ্ৰাহক ধেৰ আছে।
হেই আমাৰ আমাৰ ইয়াতে ধেৰ মানুহ লাগি আছে।
তই নবনাও কিয় নহ'লে, বেচিব পাৰ।
অ' নহয় বেচোৱে তেনেকে, ধেৰ মানুহ লাগি আছ ত' বলে মানে শালত নাথাকেই নহয় যায়েই লগতে।
তাতে এযোৰ এযোৰ ছেটত কিমান সূতা খায়
এই সূতা বেছি নাখায়
তেও এযোৰ ছেটত কিমান সূতা খাব কিমান টকামান খাব
সূতা ধৰিল এযোত এ এযোত হেৰি মান খাব আ অ এশ চল্লিশ টকাকে দুশ আশী তিনিশ মান চাৰে তিনিশ মান খাব
চাৰে তিনিশ মান টকা খাব হয় এনে দীঘে বানীয়ে
দীঘে বানীয়ে
অ এনে কিমান ল কিমান সূতা হেৰি কে চাৰিযোৰমান পাঁচযোৰমান লগালে কিমান সূতা ল ল'ব লাগিব বাৰু
পাঁচযোত এ এমুঠিত দুখনকে আহে এমুঠিত দুখনকে আহিব উম মেখেলা এখন চাদৰ এখন আহিব এমুঠি মই এমুঠি আনি দুখন চাদৰ বৈছোঁ
অ
সেইকাৰণে বোলো এমুঠিত দুখনকে আহিব নেকি
উম হ'ব দে পিছত কথা পাতিবি আৰু উম উ উম উ